অ শুনিছো
অ কি কৰি আছা এইয়া কাম বন কৰি আছোঁ
অ অ মই কাম বন কৰি পেলাই অলপ আজৰি হৈ পেলাই বহিছোহি
অঁ কাম হল
অ হল খোৱা বোৱা কাম খিনি বাচন বৰ্তন ধোৱাখিনি হ'ল আৰু এতিয়া
অঁ মোৰ সেয়া বাচন বৰ্তন ধুই পেলাই কাপোৰ কেইটা বোলো চপাই থৈ দিওঁ কাপোৰকেইটা চপাই পেলাই চোতাল ঘৰখিনি সাৰি লওঁ লৈ পেলাই অকণ ওলাই যাব লাগিব
অ কত যাব
এই টাউনৰ ফালে ওলাই যাওঁ বোলো টাউনৰ ফালে ওলাই যাম বুলি ভাবিছোঁ অ
কিবা বজাৰ কৰিব যাব
এইয়া হেৰি বিয়া এখন আছে যে বিয়াও আছে বাৰ্থডেও আছে এটা কৰি আনোগৈ বোলো কি পাওঁ গ'লেহে গম পাম আৰু কি আনো
উম
ভাবি
অ
আকৌ ঘৰতে সোমাইও আছো ধেৰ দিন হ'ল
অ অ ওলাই গলেহে অলপ ভাল লাগে সদায় ঘৰতে সোমাই থাকিব ভাল নালাগে
অঁ তাকে ভাবিছোঁ অকণ ওলাই যাওঁ বুলি লাৰাতো কৈআছে অকণ ওলাই যায় পাৰ্কলৈ যায় নতুনকৈ খুলিছে যে হ'ল আৰু নতুনকৈ দ বুলি দিন হ'ল আমাৰ কাৰণে নতুন নতুন হৈ আছে আৰু যোৱা নাই যে।
আহ ক'ত টাউনতে
তেওঁ তাকে ভাবিছোঁ যাওঁ বুলি এপাক দেখুৱাই আনো।
অ কোনখন পাৰ্কত যাব?
এইয়া কলেজৰ ওচৰত আছে যে।
আহ।
সেই কিনে ছোৱালী মহাবিদ্যালয়ৰ ওচৰত।
অঁ।
উম।
মোবাইলত দেখিছোঁ ধুনীয়াকে বনাইছে।
দলং এখনো বনাইছে ধুনীয়াকৈ। পাৰ্কখনত সৰু ল'ৰা ছোৱালী খেলিবলৈও তাকে বোলো সোনকালে কাম বনখিনি গ'লে এনেও সন্ধিয়া গ'লেহে ভাল লাগে। ঠেক জ্বলে যে।
উম উম সন্ধিয়া সময়ত এনেই ভাল লাগে আৰু এতিয়া গৰম দনৰত সন্ধিয়া টাইমত ওলাই গ গৈ ভাল লাগে।
অ তাকে ভাবিছো যাওঁ এপাক বুলি ব বতৰ টোৱে কি কয় আজিকালি আকৌ বতৰটো পুতুককৈ আহি যায় যে।
আহ।
এতিয়াই ৰ'দ দি আছে এতিয়া উম। এই বৰষুণ দিলও দিব বোলো আৰু ক'ৰবাত ৰৈ দিম আৰু।
অ হ টাউনত বহুত জেগা আছে ৰৈ দিব পৰা।
সেইকাৰণে বোলো এপাক ওলাই যাওঁ এতিয়া ল'ৰাটোৱে বহুত দিনৰ পৰা কয় আছে। যাওঁ যাওঁ বুলি যাবলৈও পোৱা নাই। সিহঁতেও মন যায় নহয় অকণমান ইফালে সিফালে যাবলৈ।
উম কিমান ঘৰতে সোমাই থাকিব।
স্কুলত যাওঁতে ক'লোঁ ওলাই যাম বুলি সেই স্কুলৰ পৰা আহি মানে। লগ ধৰি আছে যাম নে নাযাম সুধিয়ে আছে।
অ লৈ যাাম।
অ তাকে ভাবিছো যাম যাবা যোৱা নাই যদি তোমালোকেও যাব পাৰা এদিন। যোৱা মানুহে কৈ আছে অ চাই ভাল লাগে বুলি সৰু লৱা ছোৱালীয়ে খেলিবলৈ পায় আজিকালি খেলিবলৈ ফিল্ড চিল নায়েই।
আহ তেনেকুৱা নাইয়ে আজিকালি সুবিধা। সেইবিলাকতে পাৰ্কতে লৈ গৈ মানে অলপ খেলাব পৰা যায়। মনটোও ভাল লাগিব সিহঁতৰ নেদেখা বস্তুবিলাক দেখিব।
অঁ সেইকাৰণে ভাবিছোঁ। লৈ যাওঁ বোলো।
উম।
ভাল পাব।
কি খালে আজি ভাত?
ভাত নাই খোৱা আজি হে সাতৰ হেৰি আছিলে যে সাত খেদা সেয়া হেৰি আনিলে আপেল আনিলে তাৰপিছত আকৌ কয়
উম।
ফল মূল আৰু কঁঠালো আছিলে কঁঠালও কাটিলোঁ সেয়াকে খাই থাকিলোঁ। তাৰপিছত আকৌ এই এতিয়া অকণ আগত বৰা চাউলৰ জলপান- বনালোঁ। সে জলপান খাইকৈ বাচন চাচন ধুই উঠিছোঁ ভাত খোৱা নাই বাও। সেই জলপানহে গাখীৰৰ লগত খাই বোলে।
উম বৰা চাউলৰ জলপানটো অ বৰা চাউলৰ জলপানটো গাখীৰৰ লগত খাই ভাল ভালো লাগে।
গাখীৰৰ লগত খাই ভাল লাগে। দৈৰ লগতো খাই ভাল লাগে ভাপত দি বনাই যে তিয়াই থৈ পেলাই।
এই ভাপত কেনেকে বনায়। মই মানে এনে কুকাৰত দি পেলাই বনাই
অঁ ভাপত দিলে চাউলখিনি ৰাতিয়ে তিয়াই থ'ব লাগে।
অঁ।
ৰাতিয়ে তিয়াই থৈ ৰাতিপুৱা সোনকালে উঠাই থ'ব লাগে, উঠাই থৈ বোলে এই হেৰি আছে আগতে জৰা চৰু আছিলে জৰা চৰু যে,
অঁ এনেকে তলত এটা ওপৰত এনেকে এখন অলপ থাকে যে, অঁ
আজিকালি মই একো সেয়া আজিকালি দেখিবলৈ নাইকিয়াই হৈ গৈছে, মই হেৰিতে বনালোঁ। এই চচ এটা ভাত বনোৱা চচত পানী দি পেলাই চিলভাৰ খৰাহী যে ফুটা থকা সেই খৰাহিতে চাউল অ খৰাহিতে চাউলখিনি দি যিমানখিনি লৈ পেলা হয় আৰু ভাতটো হেৰি ওপৰলৈ ওলাই আহিবলৈ নোৱাৰাকৈ চাউলখিনি মিলাই দিছোঁ আও
অহ
ওপৰলৈ ওলাই আহিলে হেৰি হ'ব নহয় নিসিজিব চাউলখিনি
অঁ ভাতটো বৈ থাকিলে মানে নিসিজে।
খৰাহিটোত মানে কাপ খাই ধৰা। হেৰি এখন, প্লেট এখনে হেৰি দি দিছোঁ আও চাউলখিনি ঢাকি দিছোঁ, সেই তেনেকে বনালোঁ মানে খাই ভাল লাগে।
অঁ তেনেকে বনালে মানে পানীটো অ পানীটো নাথাকে যে ভাল লাগে।
অঁ আকৌ তেনেকৈ চাউল তিয়াই থৈ পেলাই হেৰি কৰিও খাব পাৰি। চাউলখিনি তিয়াই থৈ উঠাই থ'ব লাগে, উঠাই থৈ বোলে জৰজৰীয়া হয় নহয়, তেতিয়া ঘি বা হেৰি ৰিফাইন তেল অকণমান দি পেলাই কেৰাহীত বা কুকাত পানী অকণমান দি চাউলখিনি মিলি যোৱাকে পানীখিনি দিব লাগে চাউলতকৈও বেছি দিব নালাগে আ চাউলখিনি ভিজি থকাকৈ দি বোলে হুইচেল এটা মৰাই দিব লাগে সেইকেইটাও বৰ ধুনীয়া লাগে। ঘি ঘিৰ গোন্ধ এটা আহে যে ফৰফৰীয়া তাইপৰ হয় খাই ভাল লাগে।
অঁ খাই পোৱা নাই তেনেকে।
অঁ খাই চাবাচোন মিঠৈৰ লগত বা জলপানৰ হেৰি এই চব
অ এ মানে আলু আৰু বেঙেনা এনেকে শুকানকে অকন ভাজি তেনেকে খাইো ভাল লাগিব।
অঁ তেনেকৈও খাই ভাল লাগে, আলু দালিৰ বুট দালিৰ লগতো খাই ভাল লাগে দালিৰ লগতো। তেনেকে, খাই চাবাচোন খাই বৰ ধুনীয়া লাগে তেনেকে।
অ', খাব লাগিব ৰ'ব। এইবাৰ ঘৰতে বৰা চাউল বৰা ধানৰ খেতি কৰিছে নহয়। উম', ঘৰতে খাই থাকিব পাৰিব যেতিয়াই মন যায় তেতিয়া
আমাৰ আকৌ কিনি আনাহে সেই চাউল কেইটামান আছিলে তাকে বনাইছোঁ আও। আকৌ হেৰি আছে এই কোলা বৰা চাউল আছে নহয়।
কোলা বৰা অ', সেইটো বোলে ভাল বোলে চাউলটো।
মই কিনি আনিছিলো বিহুতেই এই বহাগ বিহু, তে এই কেইটামান আছিলে। এদিন বনাই খালোঁ এই পিঠা বনালোঁ কেইটামান, আকৌ কেইটামান থৈ দিছোঁ ছিলো মানে বনাই খাম বুলি, এই বেছি নহয় আৰু এ কেজি কিনি আনিছিলোঁ তাৰপৰা বোলো প্ৰথম আনিছোঁ বনাই চাওঁচোন কেনেকুৱা লাগে বুলি বোলে তিলপিঠা কেইটামান বনালোঁ। সেই দেখিবলৈ বৰ ধুনীয়া হয়। সেই কেইটা ফুলা ফুলা।
অ', ৰঙিল হয় ন' পিঠাকেইটা।
উম।
হম।
ৰঙা ৰঙা হয় যে ক'লা
অ', অ', কফি মানে চকলেটৰ নিচিনা এনেকুৱা তেনেকুৱা হয়। অ', হয়।
পিঠা বনালে, ভাল লাগে তেনেকুৱা।
আঠা আছে চাউলটোত।
ইমান আঠা নাই কিন্তু নতুন হ'ব লাগিছিলে। আমি আনাখিনি পুৰণা চাউল যে।
পুৰণা অ', পুৰণা হ'লে পুৰণা হ'লে এনেও আধাটো কমি যায় নহয় উম, সেইটো কাৰণে।
পানী খাঁঠি বোলে বনাইছোঁ আকৌ পানী সানি বোলে পিঠাগুৰিখিনি আকৌ চালি তেনেকেহে বনাইছোঁ। নতুন চাউলখিনি বোলে বেলেগে কৈছে, নতুন চাউলে বোলে বৰ ধুনীয়া হয়। কিন্ত আমাৰ চাউল খিনি পুৰণা যে।
অ', অ', পুৰণা হ'লে আধা কমি যায়, উম।
ইমান হেৰি নহ'ল পিঠাকেইটা ফাটি ফাটি যোৱাৰ নিচিনা হ'ল।
অ'।
কিন্ত জলপানকেইটা খাই ভালে লাগিলে।
অ', আধা থাকা চাউলটো হ'লে আকৌ, পিঠা কেইটা বনায়ো ভাল লাগে। ধুনীয়াকে একেবাৰে চিল চিলিয়া হৈ যায় এইটো পিঠাটো।
বনালেও বনাই থাকো বনাই থাকো লাগে।
মানে বনাই মানে আমনি নালাগে আৰু।
উম।
উম।
আঠা নাথাকিলে বনাবলৈ মন নাযায়।
অ', এটা বনাম ভাঙি যায় আইটো বনাম ভাঙি যায় তেনেকুৱা হয় যে। ভাল নালাগে সেইকাৰণে, উম। আমি এনে তিলপিঠাটো বিহুত বনাও।
অ'।
উম। মানে কিনি কিনি বনোৱা যায় এইবাৰ অ', চাউল কিনি পেলাই বনোৱা যায় কিন্তু এবাৰ ঘৰতে অকনমান কৰিছোঁ যে।
তেতিয়া হেৰি ইচ্ছামতে দি বনাই থাকিব পাৰিবা আৰু য
অ', যেতিয়াই মন যায়, তেতিয়াই বনাব পাৰিম উম।
নহ'লে আজি তিলপিঠা কেইটামানকে বনাও, বনাব পাৰি আকৌ পিঠাগুড়ি খুন্দি পেলাই ৰ'দত সুখ
অ', ৰ'দত শুকুৱাই থ'লে নু, অ', তেল বিচ, তেলত দি পিঠা বনাই খাব পাৰি।
উম।
ভাল লাগে হম, ঘৰত বিচ উ অ', দোকানৰ বস্তু মানে, অ'। উম, পিঠা কেইটা দিলে, পিঠা। ঘৰত বনোৱা পিঠা কেইটা দিলে আলহী খায়ও ভাল পায় এ বিস্কুট আজিকালি ভাল নাপায়। পাই যে চবেই।
বনোৱা বস্তুখিনিহে ভাল পায় আজিকালি আজিকালিতো। পিঠা বনা টাউনৰ মানুহবিলাকে চব দোকানৰ পৰা কিনিহে বনা লয় আৰু
অ', টাউনত বোলে এখন দোকান আছে চব পাই পিঠা। দেখি গৈছে ন সিখন দোকানত আপুনি?
উ নাই এনেই আজিকালি চব দোকানত পায়। কি কিছুমান এক্সট্ৰা মানে পিঠা
অ' এখন বোলে অকল পিঠাই দোকানে আছে বোলে চব পাই আমাৰ বহে কৈ থাকে কৈছে। অ', তিল পিঠা, নাৰিকলৰ লাডু অ', জলপাওঁ এই কোমৰ চাউলটো যে কোমল চাউলটো যে সেইটো পাই বোলে।
অ'। চবেই পায় কোনোবা বোলে কৰাইগুৰি স চব পায় মানে তাতে।
উম লৰাটো স্কুল গৈছিলে আজি?
অ', গৈছিলে আহি পালেহি। আহি পাই বোলে আছে আৰু অকণ খালি। হ'ব দিয়া ন তাক এই হাত ভৰি ধৰি লৈ পেলাই দিওঁগৈ। হ'ব দিয়া।